হেল্ল, ' নমস্কাৰ। আপুনি ভালে আছে?
হয় হয়, মই একদম বঢ়িয়া আপোনাৰ কওঁক?
মই ভালে আছো, আপুনি ক'ত আছে পিছে এতিয়া?
মই মোৰ ৰুমতে আছো বাৰু এনেই অলপ পিছতকে ওলাই যাম আৰু চাহ একাপ খাবলে বাহিৰলে।
হয় হয় চাহ খাবলৈ। ক'ত যাব ওলাই ধৰ আপোনাৰ-
আমাৰ ঘৰৰ ওচৰতে চকত এখন হোটেল আছে বহুত ফেমাচ আৰু মানে কি আমাৰ লোকেলত ফেমাচ কি কয় সেইখনৰ হোটেলখনৰ নাম হৈছে নিতেল হোটেল। নিতাইৰ হোটেল বহুত ফেমাচ আৰু। তাতে আপোনাৰ চিঙৰা কচুৰি আপোনাৰ দছ টকাতে আপুনি পনিৰ থকা চিঙৰা পাব।
ভালেচোন বহুত।
একদম, আমি আৰু দছ টকাৰ এটা চিঙৰা খালে আৰু আপুনি দ্বিতীয়টো খাবও নালাগে।
হা ডাঙৰ হয় মানে বহুত চিঙৰাটো।
হয় ডাঙৰ হয়, আৰু খাবলৈও একদম ধুনীয়া।
হয় হয় হয়, কেতিয়াবা মাতিব মোকো মানে দেখাই দিব হোটেলখন।
হয়, আপুনি আহিলেই হ'ল মোৰ ইয়াতে মই আপোনাক লৈ যাম।
হয় হয় যাম। মই বাৰু যাম এদিন তাতে খাবলৈ আপুনি কৈছে যদি- ভালে হ'ব লাগে চিঙৰাটো, আমাৰ কলেজৰো চিঙৰা ভালে হয় দেই কেণ্টিনৰ
হয় হয় হয় কি কয় এই কেনেকুৱা তাৰে মূল্য।
ইয়াত দহ টকাই হয় কিন্তু তাত পনীৰ নিদিয়ে আৰু পনিৰৰ জেগাত আলু দিয়ে আলু টো ভালকৈ আপোনাৰ কি কয় এইটো পিটিকা টাইপ হৈ যায় আৰু আলুটো বঢ়িয়া সিজি যায় পিটিকা হৈ যায় পুৰা ধুনীয়া লাগে খাই লগত চাটনি দিয়ে গ্ৰীণ চাটনিটো।
হয়।
অহ তই কি কয় বুটৰ চাটনি যে। সেইটো দিয়ে বঢ়িয়া লাগে খাই আৰু, ওলাই যোৱা নাই মই ওলাই যোৱা নাই দেই মই ৰুমতে আছো অলপ ময়ো লাহেকে যাম আৰু ওলাই আহ- ভোক লাগি আছে চাহ একাপ খাম যায় বাহিৰত তাকে।
হয়।
বাকী ঘৰৰ ফালে ভালে আছে।
হয় হয় কাৰ লগত যাব আপুনি।
এ লগৰ ল'ৰা এজন আহিব তাকে যাম আৰু লগত।
ঠিকে আছে বাকী পঢ়া শুনা-
পঢ়া শুনা চলি আছে কৰি আছো আৰু পঢ়া শুনা।
হয় বৰষুণ দিছে নেকি?
বৰষুণ আজি দিছে ৰাতিপুৱা অলপ। ই আছে বতৰ ভাল দে বহুত ধুনীয়া বতৰ- ৰ'দো নাই বৰষুণো লাহে লাহে দি আছে অলপ। ধুনীয়া আৰু ঠাণ্ডা বতৰ থাকিবলে বহুত ধুনীয়া আৰু- একদম নাথিকি আপোনাক কি কৰে বতৰটো পাহৰিলো নহয় নামটো। তাৰমানে ধুনীয়া আৰু বতৰটো ডাৱৰীয়াও নহয় ইমান।
হয়।
ইমান ডাাৱৰীয়াও নহয় ৰ'দো দিছে মানে।
এই ভাল হয় বতৰটো মানে একদম- হয় হয় হয় শুনিছো শুনিছো। তো সৰুতে পঢ়িছিলোও নহয় ডাঙৰ এতিয়াতো- বহুত পৰিছে হয় হয় হয়। বাকী এইয়ে-
বাকী আপুনি ভাত পানী খাইছে নাই দিনত।
হে ভাত- পানী দিনত খাইছো দিয়া, আপুনি হেল্ল'-
হয়।
আপুনি কি খয় খাইছেনে নাই হয় ভাত পানী-
খাইছো খাইছো কিন্তু ইমানো ভালকে খোৱা নাই আৰু এনেই আঔ অকনমান খাইছো। খাবলৈ ইচ্ছাই নাযায় গৰমত।
হয়-হয়-হয়, ইমান ভাল নালাগে দিনত খাব ৰাতি হলে অলপ খাব পাৰি আৰু ভালকৈ।
হয়-হয় ৰাতি-ৰাতিয়ে খাম বুলি দিনত নাখালো আৰু ভালকে।
ঠিকে-ঠিকে কৰিছে ঠিকে কৰিছে, মইয়ো দিনত তেনেকৈ ইমান খোৱা নাই ৰাতিয়ে খাম আৰু ভালকৈ এতিয়া ভাত। এয়া চিকেন আনিছে অ চিকেন বনাম।
হয়-হয়, কৈ- কি কয় আপোনাৰ এইটো হাঁহৰ মাংস লৈ আহিলোঁ।
হাঁহৰ মাংস ভালেই চোন আজি।
হয়। মানে কি কম এতিয়া আপোনাক, গৰম লাগিব পাৰে খাৱাৰ পিছত কিন্তু হ'লেও খাই দিম আৰু আজি সখ লাগি গ'ল মানে মোৰ।
হয়-হয়-হয় এনেই গৰমত খোৱাটো ইমান ভাল নহয় দেই হাঁহৰ মাংস মানে কি হয় প্ৰেছাৰ বাঢ়ি যায়, হাঁহৰ খালে।
নাই-নাই মোৰ এতিয়া বৰ্তমান মানে আপোনাৰ প্ৰেছাৰ থকা মানুহৰ কাৰণেহে বেয়া।
হয়-হয়।
মোৰ এতিয়া আপোনাৰ প্ৰেছাৰ হ'ব লগা মোৰ বয়স হোৱাই নাই। আৰু সেইকাৰণে এতিয়া বয়স নহওঁতেই সময় থাকোঁতে বেমাৰ-চেমাৰ গাত নালাগোতেই
হয় হয় এই কথাটো তেওঁৰ লিমিয়ে তেওঁ মানে জোখত নাখালে বেছিকৈ খালে আপোনাৰ বেমাৰ হ'ব পাৰে। অ মাজে-মাজে হৈ যায়, মাজে-মাজে হৈ যায়। মাজে-মাজে খাব পাৰি। কথা
মই লাষ্ট খাইছিলোঁ আপোনাৰ মই ক'ব গ'লে বিহুতে খাইছিলোঁ আৰু খোৱাই নাই।
এ চ মানে চাৰিমাহ মান আগত খাইছিল আৰু ধৰ চাৰি, তিনি মাহ আগত হয়-হয় ঠিকে আছে এনেকৈ খাব পাৰি মাহত গেফ দিব লাগে, হাঁহৰ মাংস ইমান এটা ভাল নহয়তো মানে তেল বহুত আছে।
হয়।
লোকেল মুৰ্গী খাব পাৰি দেই, লোকেল মুৰ্গীৰ চুপটো খালে বহুত ভাল।
হয়। মই লোকেল মুৰ্গীটোতকে আপোনাৰ ব্ৰইলাৰটোৱে বেছি ভাল পাওঁ।
ব্ৰইলাৰটোতো ভাল লাগে বাৰু, কিন্তু লোকেল মুৰ্গীটো মানে আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়।
হয়।
লোকেল মুৰ্গী যোনটো সৰু মুৰ্গীবোৰ আপুনি জোল বনাই খায়। যত
কিন্তু আপোনাৰ মাংস হোৱা যেন নালাগে যে সেইটো
হয়, সেইটো-সেইটো হয় বাৰু আপোনাৰ মানে স্বাস্থ্যৰ কাৰণে ভাল বুলি সেইটো কৈছো আৰু এনে খাব গ'লে
হয়-হয় স্বাস্থ্য এনেও আপোনাৰ স্বাস্থ্য যত্ন ল'ব লাগিলে, আপুনি ক'ব গ'লে বজাৰত থকা একো এটা বস্তুৱে খাব নোৱাৰে আপুনি চব নিজে খেতি কৰি খাব লাগিব।
অ মই খেতি কৰিছো, মই ভুলৰ খেতি কৰিছো এইবাৰ। তাৰ পিছত আপোনাৰ এই ভাত কেৰেলাটো খাইয়ে আছো এতিয়া।
ক'ব গ'লে ভুলৰ সেইটোৱেই ভুলৰহে খেতি কৰিলে আপুনিতো এতিয়া বাকী বস্তুতো খেতি কৰা নাই না।
অ হয়-হয় মছলা ধৰ মছলা, আলু, পিয়াজ এইবিলাক বাৰু খেতি কৰা নাই। এইবিলাক বজাৰৰ পৰা খাব লাগে, ঔষধ মাৰা চব আৰু আজিকালি।
হয়-হয় আপুনি যি বস্তুয়ে খাব যায় সকলো বস্তুয়েই ঔষধ।
তাকে-তাকে দেই, খাবই নোৱাৰা হৈছো আজিকালি বাহিৰৰ বস্তু।
হয় মই জলকীয়া গছ ৰুই দিলোঁ কেইডালমান এই একদম আপোনাৰ পঞ্চাছডাল মান ৰুই দিলোঁ।
হয় কি জলকীয়া? মানে কি আছে এইটো উগনি জলকীয়া ভূত জলকীয়া, ভূত জলকীয়া হৈছে অ এইটো আমাৰ উগনি জলকীয়া বুলিও কয়।
নাই-নাই, সেইটো আপোনাৰ লোকেল কিন্তু অসমীয়া যোনটো লিখিত শব্দ সেইটো আপোনাৰ ভোত জলকীয়া।
ভোট জলকীয়া অহ খাই ভাল লাগে এনেই বহুত ধৰে দেই ধৰে মানে
এই অহ এইটো আপোনাৰ ক'ব গ'লে বিশ্বৰ ভিতৰত না এবিধ আটাইতকৈ শক্তিশালী জলকীয়া আৰু আপোনাৰ কি বুলি কয় এইটো ঝাল হিচাপত
চাৰ
মানে কি বুলি কয় নৰ্মেল জলক মানে কি আৰু এইটো হয় জ্বলা হিচাপত আপুনি সেইটো ই আপোনাৰ টপ ফাইভৰ ভিতৰত আহে চাগে এইটো ৱৰ্ল্ডৰ সৰ্বোত্তম
অসমতে চাগে পাই মাৰে অহ হয় এইটো অহ বুজিছো অসমতে পাই চাগে ভোট জলকীয়া
হয় অসমত মানে আপুনি অসমৰ যোনটো জলবায়ু তাত একদম উত্তম আৰু তাত আপুনি বেলেগকৈ আৰু উম মানে ব্যৱস্থা কৰিব নালাগে অসমৰ জলবায়ুত আপুনি মাটিত ৰুই দিয়ক গছডাল হৈ যাব কিন্তু আপুনি বেলেগ জাগাত ৰুব গ'লে অসমৰ বাহিৰত বা বেলেগ অসমৰ বাহিৰত মানে নৰ্থ ইষ্টৰ কাৰণে ভাল আৰু এইটো উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কিন্তু বাহিৰৰ জল বায়ু কাৰণে এইটো বস্তু ভাল নহয় এতিয়া মোৰ এডাল গছৰ পৰা আপোনাৰ পঞ্চাশ ষাঠিতা কে জলকীয়া ওলাই আছে
এইটো অহ
মোৰ দচ দিন কি কয় দচ মাহ হ'ল আৰু জলকীয়াডালৰ বয়স মানে কেইডালৰ নহয় নহয় জলকীয়া কেইডালৰ বয়স দচ মাহ হল এতিয়া জলকীয়া কেইডালত আপোনাৰ সপ্তাহত আৰু মই এডাল গছৰ পৰা পঞ্চাশটা চল্লিশটা এনেকে জলকীয়া ওলাও
হয় ঠিক আৰু টি জলকীয়াৰে জলকীয়াৰে মনত পৰিল দেই মোৰ মঠং অসমৰ ক অসমতে তামোল যে পায় অকল বাহিৰৰ জাগাবোৰত তামোল খাব বিচাৰিলে বিচাৰি পোৱা এ টান
হয় ই অসমৰ বাহিৰতটো বাৰু অলপ পোৱোতো টানেই কাৰণ অসমৰ বাহিৰত পাৰি আচলতে
অসমৰ বাহিৰত সেইকাৰণে কলো আৰু মানে এইটো কি কয় এ জলকীয়াৰ কথা পৰা মনত পৰিল আৰু অসমৰ তামোলও বহুত বিখ্যাত ক'ব গলে
হয় কেঁচা তামোল আৰু
কেঁচা তামোলটো কেঁচা তামোলটো
আপোনাৰ এইটো কি বুলি কয় খাই ভাল লাগে কিন্তু বাহিৰা মানুহ যেতিয়া খাই দিয়ে সিহঁতৰ মাথা ঘূৰাই যায় নি তাৰ নিচিনা
সিহ সিহঁতে খাব নোৱাৰে আমি যেনেকৈ তামোল খোৱা দিনত তাৰে তিনিখন চাৰিখন সিহঁতে এখনে নোৱাৰিব
সহন স সহনশীলতা টো আমাৰ বেছি হৈ গৈছে ন নোৱাৰা হৈ গৈ নোৱাৰে সিহঁতে প্ৰথম
নোৱাৰে নোৱাৰে সিহঁতে মইতো খেতিও কৰিছোঁ এইবাৰ তামোলৰ খেতি কৰিছোঁ মানে আমাৰ ঘৰত গাঁৱৰ ঘৰত আৰু পঞ্চাশডা পঞ্চাশ ষাশিডাল ৰুইছো
কেনেকে বেচিম বুলি ভাবিছে
এই তামোলৰ এইটো পোণ হিচাপত বেছিম মানে এটা এক পোণত চল্লে হেৰিটা থাকে।
আপুনি এটা কাম কৰক। মই কওঁ আপুনি তামোল খিনি আৰু অকমান কষ্ট কৰি এক মাহৰ কষ্ট এটা কৰি আপুনি এইটো চুপাৰি কৰি বেচক।
এই চুপাৰিত লাভ আছে বাৰু, চুপাৰিত বেছি দাম আছে।
পঞ্চশডাল গছৰ পৰাও আপুনি চুপাৰি যদি কৰি বনায় তেতিয়াহ'লে আপুনি য'ত আপুনি যদি তামোল কৰি বেচিলে হয় তেতিয়াহ'লে আপুনি পালে হয়, ধৰি লওঁক দহ হাজাৰ টকা কিন্তু চুপ চুপাৰি কৰি যদি আপুনি বেচে, কষ্ট অলপ হ'ব কিন্তু আপুনি প পয়ত্ৰিশ হাজাৰৰ পৰা চল্লিছ হাজাৰ টকা পাব এইখিনিতে। এইতনি ধৰ ধৰি লওঁক দহ হাজাৰ টকাৰ আপুনি কষ্ট কৰিলে বিশ হাজাৰ হয়, কাটি অলপমান আপোনাৰ প্ৰচেছ কৰোতে অলপ টাইম মানে আছেতো, উতলাব লাগিব গৰম পানীত, মেলি দিব লাগিব, ভালকে ৰাখ খিব লাগিব। মই মই শ্বিয়ৰটো আপোনাৰ জলবায়ুটোৰ স্পৰ্শত আহিব নালাগে। চুপাৰিটো মাটিত থৈ দিলে বেয়া হ'ব।
বছ নহয় নহয় সেন নহ'লে কাটি কেনে খিনি ভাল মান মাজেৰে ফালি দিলে তামোলটো, এটা তামোল। ফালি কেনে আপুনি ৰ'দত দিলে।
শুনক, আপুনিতো আপুনি তেতিয়াইটো চুপাৰীটোক বেচা নাযায় নে তেত তিয়াই, আপুনি চুপাৰী বেচে যদি পাব আপুনি কিমান কেজি ধৰ পাব দুশ টকা। কিন্তু আপুনি আৰু যদি চাৰি মাহ পাঁচ মাহ ৰাখি দিয়ে
অ তেনেকৈ ৰাখিব লাগিলে বহুত ৰদত দিব লাগিব। হয় হয়।
আপুনি চাৰি মাহ এনেয়ে চুপাৰিটো হোৱাৰ পিছত আপুনি স্তক কৰি থৈ দিয়ক চাৰি মাহ আপুনি সেইটোত ডাবোল ৰেট পাব।
উম। চুপাৰীত লাভ আছে বাৰু, আপুনি কোৱাটোৱে কৰিব লাগিব আৰু এইবাৰ মই সেইটোৱে কৰিম বাৰু। অলপ কষ্ট হ'ব। অলপ, অলপ ৰিচাৰ্চ কৰিব লাগিব দেই শুকুৱা তামোলটো।
পাঁচ হোজাৰ টকা এটা খৰচ হ'ব আপুনি এফালে পঁয়ত্ৰিছ হাজাৰ টকা এটা পাব য'ত আপুনি দহ হাজাৰ টকা এটা পাই আছে।
অ' হয় হয় হেটো মই অলপ ৰিচাৰ্চ কৰিব লাগিব যে মানে কেনেকৈ বস্তুটো হেৰি কৰিব লাগে এইটো শুকাব লাগে।
হয় হয় আপুনি চাই ল হয় হয়। আপ আপুনি বহুত মাধ্যম আছে। আপুনি নৰ্মেলকে কৰিব একদম যোনটো মানে একো মিক্স নকৰাকে, যোনটো মানে আন হয়, একো মানে কাই কেমিকেল নহয়, আপোনাৰ চূণ আৰু কিবা বুলি এটা কয় সেই বস্তুটো দি কাৰণে মানে উতলাই। সেইটো নিদিয়াকে ৰঙা চুপাৰি নহয়, আপুনি বগা চুপাৰি কৰিব সেইটোত দামটো অলপ বেছি আৰু সেইটো মানে কষ্টও কম আৰু।
হয় হয়, এই আপোনাক ধন্যবাদ দিলো, এইখিনি কোৱাৰ কাৰণে মই বাৰু আপুনি কোৱাটোৱে কৰিম এইবাৰ সেইটোৱে বিচাৰিম, কৰিম। বাক কি হ'ব দিয়ক পিছে এতিয়া।
হয় হয় ধন্যবাদ।
অ', ধন্যবাদ ধন্যবাদ।